হেল্ল।
হয় কওক কি খবৰ-চবৰ?
এ ভাল।
ভালে। কি কৰি আছে?
এ বহুত গৰম মাৰিছে, এ ভাগন জানো আহিছে। দিছে যে হেৰি কৰি দিছে এ চৰ্বত বনাইছে নেমু আৰু হেৰি পৰা ঠাণ্ডা পানী আনিছে ফ্ৰিজৰ পৰা, আনি নেমু চেপি আৰু চেনি দিছে অলপ। চেনি কমকে দিছে আৰু নিমখো অলপ দিছে, মানে নিমখতটো দিলে মুখত ভালকে লাগে আৰু অ সেই তেনে সে চৰ্বত অলপ বনাইছে, বহুত ভাল লাগিছে খাই। সৰু ছোৱালীজনীক ইমান ধুনীয়াকে পাৰিছে বনাব কাৰণে, বহুত ধুনীয়া বনাইছে।
সিহঁতৰ ঘৰতো বোলে বনাব পাৰে স বনাই
হয় নেকি। ইমান গৰমত আলহী খাব আহিছে।
অ আহিছে ছোৱালী মানুহ গৰমৰ বন্ধ দিছে যে স্কুলৰ।
অ
উম। হে এতিয়া সৰু সৰু ল'ৰা-ছোৱালী আহিলে নুশুনে নহয়। উম সে তাকে অ'
অ এই গৰমতো ঘূৰাব নালাগিচি ছিলে ইমান গৰম গৰম বন্ধ দিছে, ঘৰতে ধুনীয়াকে থাকিব লাগে।
অ' থাকিব লাগে এতিয়া সৰু ল'ৰা-ছোৱালী ফুৰিব মন যায়, স্কুল খোলা থাকে যাবও নোৱাৰে। শিক্ষক বিলাকে স্কুল ক্ষতি কৰিব নিদিয়ে নহয়। অ স্কুল ক্ষতি কৰিলে ঘৰৰ পৰা মাতি মাতি লৈ যায়।
এনে আপুনি বোলে কাপোৰ চিলাই কৰে?
অ মই কাপোৰ চিলাই কৰো অ'
কি কি চিলাই আপুনি?
মই চুুৱইদাৰ চিলাও এনেকে বুৰসা এইবিলাক দীঘল দীঘল ফ্ৰক বিলাক যে সেইবিলাক চিলাও, হাত দীঘল হাত অ' তেনেকুৱা মানে গোল গোল আৰু খলা বিলাকো পাৰো, হ'লেও মানে গোল বিলাক বেছি ভালকে পাৰো আৰু। অ' এনেকে মিটাৰ কাপোৰ আনি মানে এটা ৰঙৰে এটা ৰঙৰে আৰু বিভিন্ন ধৰণৰ ৰং নথকা কাপোৰ বিলাক বেছি বেছি চলে আমাৰ ইয়াত আৰু সেইবিলাক আনি মিটাৰ লৈ অ' মিটাৰ হিচাপে অনা যায় তিনি মিটাৰত তাৰ টপ ধুনীয়াকে হৈ যায় ফ্ৰক এটা ধুনীয়াকে হৈ যায় তিনি মিটাৰকে লাগে তিনি মিটাৰকে হ'লে মানে অ' এনে গাটোত আঢ়ৈ মিটাৰ হয় তাৰপিছত হাতটোত আধা মিটাৰ লাগিয়ে যায় আহল বহল হলে ভাল দিয়া
অ', হাতটো দীঘল দিব লগা হ'লে কি আধা মিটাৰ লাগে।
উম, আধা মিটাৰ লাগে।
অ',
অ', তাতো কৈ কম হ'ব পাৰে হলেও মানে উম, ইমান ভাল নহয় আৰু ঠেক হয় মানে গাত গা লাগি থাকে তেনেকুৱা হয় আৰু অ, আধা মিটাৰ হয় হলে খুব ধুনীয়াকে হাতটো হৈ যায় আৰু
হৈ যায় আৰু ন' মানে মই ভাবিছিলোঁ এযোৰ কাপোৰ হেৰি চিলাই পেলাই পিন্ধিম বুলি ভাবিছিলোঁ এনেই ধৰ ডাইৰেক্ট কিনি পেলাই পিন্ধো আৰু
অ', অ', অ', পাৰিব লৈ আহিব লৈ আহিব আলহী খোৱাও হব
হয় নিকি? এনে কাপোৰ মিটাৰ কিমান আছিলে ধৰ যিটো ভাল কাপোৰ?
টকা হয়, বহুত একেবাৰে ভালতো হৈছে নব্বৈ টকা।
হয় নিকি?
অ', তাতোকৈ কমজুৰি পোৱা যায় পালেও মানে সেইটো উম, ৰ'দত যায়গৈ অ', বেছি দিন নিতিকে আৰু ৰ'দত জ্বলি যায়গৈ দেখিবলৈ বেয়া হৈ যায়গৈ মানে ৰংটো বেয়া হৈ যায়গৈ
অ',
মই ঘৰত নাৰাখো মোৰ যেতিয়া প্ৰয়োজন হয় মই কিনি আনোগৈ আৰু ওচৰত
হয় নেকি, এতিয়া বেলেগ পা কিনি আনি দিব লাগিব চিলাবৰ কাৰণে।
অ', আপুনি যদি চিলা নিজে কিনি আনিব নহ'লে যিটো ৰঙে চিলাব আপুনি ৰংটো দিলে মই আনি ল'ব পাৰিম।
হয় নেকি?
তেনেকুৱা মানে অ, ৰংটো দিলেই হ'ল মই আনি ল'ম। চিলাই অ', আছো তেনেক মানুহ আহে দিব কাৰণে চিলাই দিওঁ আ, পাৰো
অ',
বাৰু এনেও চিলাই দিছোঁ এ পইচা লোৱাটোৱে মেইন কথা নহয় দিয়কচোন। উম, কাৰোবাক এনেই চিলাই দিছো আৰু। কাৰোবাক পইচা লৈছো অ, মই সেইটো চিলাই পোৱা নাই, ব্লাউজটো মই নিচিলাও মানে। আমাৰ এইখিনি ঠাইত সেই ব্লাউজটো নচলে। চলে কিছুমান ঠাইত অসমীয়া মানুহ য'ত বেছিকে আছে তাত মানে বেছি চলে আৰু। চাদৰ মেখেলা এইবিলাক পিন্ধে যে ব্লাউজটো তাত বেছি চলে, আমাৰ ইয়াত তে মেক্সি কাপোৰ কিনি আনি মেক্সিও চিলোৱা যায় আ, তেনেকে মেক্সি চিলাওঁ অ',
দেচোন বাৰু মেক্সিয়ে পিন্ধো এনেকে মেখেলা চাদৰ কৰবাত ধৰি কিবা কাৰণত যাব লগা হয় তেতিয়াই মেখেলা চাদৰ পিন্ধি যাওঁ বা শাৰী পিন্ধি যাওঁ। এনে আমিও য়াৰ ঘৰত মিক্সিয়ে পিন্ধো, সেইটো মানে আৰু চিলাম বুলি ভাবি আছিলো মানুহে পিন্ধে চাওঁ কালা কাপোৰ কেনেকে ধৰ চিলাই পিন্ধি কিমান ভাল লাগে সেইটো চাম বুলি ভাবিছিলো আৰু
অ অ
এতিয়া যদি আপুনি চিলায় তেতিয়াহলে মই হেৰি কৰিব লাগিব আৰু আনিব লাগিব কাপোৰ আনি পেলাই দি থৈ আহিম ধ আমাৰ মৰিগাও টাউনত চাই লও
অ অ পাই আমাৰ ওচৰ ওচ ছোৱালী কেইজনী মানে পিন্ধে একদম হেৰি দিব লাগে পকেট দিব লাগে পকেট দিলে এইবোৰ ভাল পাই আৰু সেয়ে মোবাইলতটো ল'ব অসুবিধা হয়
হাতে হাতে মোবাইল আছে যিহেতু মোবাইলতটো থোৱা জেগাও লাগিব দেচোন বাৰু উম
ধা হয় গলে পইচা দহ বিছ টকা ল'বৰ কাৰণে এটা বেগ প্ৰয়োজন নহয় দিয়কচোন তেতিয়াহে পকেটতে ল'ব পাৰে অ তেনেকুৱা অৱস্থাত মানে পকেটটো বহুত কামত আহে আৰু
আহ আৰু আৰু অ
চলে পকেতটো অ
উ এতিয়া ভাত চব্জি বনালে নে কি
ভাত চবজি বনোৱাই নাই মানে বনাই আছে ছোৱালীজনীয়ে আৰু মাহীয়েক ভাত আহিছে যিহেতু আলহী খাবৰ কাৰণে বইন কেইজনী আহিছে ছোৱালী বনাই আছে আৰু মোৰ মা আছে মাও বনাই আছে
অ কিনো বনাই আছে
কালিয়ে মাছ আনি মাছ আনিছিলো সেই মাছ আছে মাছ বনাইছে পিছত লেচেৰী মাহ কাটি লৈছে বনাবৰ কাৰণে
অ অ
তাৰপিছত আকৌ দালি বনাব হ
উম লেচাৰী মাহত মাছ ভাঙি দিব দিব সৰু সৰুকে মাছ ডাঙৰ মাছ ভাঙি দিলে বহুত সোৱাদ হয় দাঙি দিব
নাই ভাজিয়ে বনাব বোলে এনেকে ধৰ মাছ নিদিয়ে এনে ডাইৰেক্ট বা আলু দুটা কাটি দি পেলাই হেৰিকে সৰু সৰুকে কাটি দি দি অ কাটি দি ভাজিয়ে বনাব মাছ নিদিয়ে যিহেতু আমি কালি ৰাতিয়ে খালো হয় মাছ চব্জি অলপ মাছ থৈ দিছিলো বনাব কাৰণে সেইখিনি এতিয়া ধৰ সেয়া এনেকে বনাই দিব আৰু
অ অ আহ ঠিকে আছে সেই তেনেকুৱাই ভাজি ভাল লাগে খাই দালি লগত দালি হলে
দালি অ দালি এখন থাকে দালি দেচোন দালি নোহোৱাকে ভাতো খাব নোৱাৰি
ৰঙা লেচাৰী মাহটো ইমান ভাল নালাগে যিটো সেউজীয়া হয় সেই সেউজীয়াটো খাই বহুত ভাল লাগে
হয় নেকি
উম সেউজীয়াটো ভাল লাগে তাত আৰু প্ৰটিন থাক খাই খাইো ভাল লাগে আৰু অকমান সখিও হয় অ এতিয়া ইমান যিমান গৰম মাৰিছে
আমাহতে ৰঙাটোৱে বনাই এয়া গছত ৰুইছিলে হয়লে চাৰি ৰঙাতয়ে দেখিছিলো আগৰ পৰা আমি সৰু পৰা দেখিছিলো ঘৰুৱা হিচাপত এতিয়া মানে মই বগাটো পচন্দই নকৰো মই সেই ৰঙাটোৱে কিন্তু এইটো ঘৰুৱা বুলিয়ে ভাবো পিছত সেইকাৰণে মই ৰঙাটো কিনিব বিচাৰো ধৰ এই বৃহস্পতিবাৰ বাৰ ভেৰি নোলাল নহয় এ বৰঙা টো নাপাই পালো বগাটোৱে পালো বগাটোকে আনি দিছো আৰু এতিয়া সেয়া ভাজিব ওলাইছে ছোৱালীয়ে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'